হেল্ল' আহ কি কি খবৰ?
মই বিশেষ একো কৰা নাই তুমি কি কৰি আছা
মইও একো কৰা নাই
অ
কি খবৰ তোমাৰ সুধিলো মই
অ মোৰ ভাল তোমাৰ
মোৰো ভাল।
অ আজি মোৰ ছুটিৰ দিন মোৰ বহুত বেছি আনন্দ লাগি আছে
হয় নেকি
অ
আজি কিহৰ ছুটি আছে
আজি আমাৰ বিদ্যালয়ত বিদ্যালয়ত ছুটি আছিল। হৈছিলে সেইকাৰণে ছুটিৰ দিনবোৰ মোৰ সঁচাকে বহুত বেছি ভাল লাগে
হয় ঠিকে কৈছা পিছে মোৰো বহুত ভাল লাগে ছুটিৰ দিন বিলাক
অ
পিছে তুমি ছুটিৰ দিনত কি কি কৰা
মই সাধাৰণতে বেছিকে টোপনি মাৰো আৰু কিতাপ পঢ়ো মানে ম বেছি সময় নাপাওঁ ন যেতিয়া বিদ্যালয়লৈ গৈ থাকো তেতিয়া বেছি সময় পোৱা নাযায় পঢ়িব সেইকাৰণে মই কিতাপ পত্ৰ পঢ়ো আৰু বন্ধু বান্ধৱীৰ লগত অ বাহিৰলৈ ওলাই যাও ফুৰিব যাও বা যোনিবিলাক মানে থাকে কাম চাম মই ৰাখি দিও ছুটি দিনত কৰিম বুলি সেইবিলাক কৰো তুমি
অ মইয়ো সে সেনেকুৱা আহ মইয়ো ছুটিৰ দিনত বেছিভাগ মই বাহিৰত ওলাই যাব খুজো বন্ধু বান্ধৱীসকলৰ লগত টাইম স্পেণ্ড কৰোঁ আৰু বাহিৰত আহ ফুৰি আহোঁ। ঘৰতো টোপনি মাৰো, অলপ কিতাপ পত্ৰ পঢ়োঁ। পিছে আহ গৰমৰ বন্ধ আহি আছে তুমি কত যাবা?
মই গৰমৰ বন্ধত ভাবিছোঁ মই মোৰ আইতাৰ ঘৰত যাম। কাৰণ মই বহুত দিনৰ পৰা মই আইতাৰ ঘৰত যোৱা নাই। যিহেতু বিদ্যালয় আহ বিদ্যয়ালয়লৈ যাব লাগে সেইকাৰণে তুমি ক'ত যাবা বুলি ভাবিছা?
ময়ো গৰমৰ বন্ধত এইবাৰ গাঁৱত যাম বুলি ভাবিছোঁ। আহ পিছে আহ গাওঁত যায়। গাওঁত গৈ আহ বন্ধু বান্ধৱীসকলৰ লগত আহ আহ টাইম কটাম আইতাৰ লগত আহ আইতাৰ লগতো টাইম কটাম আইতাই বহুত ধুনীয়া সাধু সাধু সাধু কথা কয় সেইবিলাক শুনিম।
অ' সেইটো বহুত ভাল কথা। অ' মোৰো আইতাই মই গ'লে সাধু কথা কয় আৰু আহ মোৰ যিবিলাক দাদাৰ বাইদেউহঁতে আছে তেওঁওলোকৰ লগত ফুৰিব যাওঁ মোৰো ভাল লাগে। ছুটিত পৰিয়ালৰ লগত আহ সময় কটাই বহুত বেছি ভাল লাগে।
হয়, ঠিকেই কৈছা। পিছে মই বিশেষকে চুটিৰ দিনত আহ উম ঘৰ ঘৰটো অলপমান পৰিষ্কাৰ পৰিচ্ছন্নতা কৰোঁ যিহেতু মোৰ গোটেই অ' গোটেই বছৰৰতটো সিমান টাইম নাপাওঁ অ'বিদ বিদ্যালয়লৈ যাওঁ, আকৌ টিউচনত যাওঁ অ' আকৌ হেয়া বহুতো কাম থাকে তোৰ সেইকাৰণে মই অ' ছুটিৰ দিনত অলপ ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰো।
অ' সেইটো তুমি ঠিকেই কৈছা বাৰু ছুটি নহ'লে আমি সময়ত কমকে পাওঁ। বাৰু তুমি ছুট দিনত মবাইলত বেছিকে চোৱা নেকি!
অঁ মোবাইল টো চাও দিয়া ইমানো অঁ। চোৱা নহয়, মোবাইলটোও চাওঁ।
অঁ অঁ লগত আছে। হ'ব নিবা বাৰু অঁ কোৱা!
অ পিছে ছুটীৰ দিনত তুমি কি খাদ্য খাই ভাল পোৱা
ছুটিৰ দিনত মই বিশেষকে ঘৰত বনোৱা বস্তু বিলাকে ভাল পাওঁ আৰু অ মানে মায়ে বনাই ছুটি দিলে ছুটিৰ দিন বিলাকত আৰু নিজেও কি কিছুমান নতুন নতুন বস্তু ট্ৰাই কৰি থাকো
হয় ঠিকেই কৈছা। মই পিছে ছুটিৰ দিনত আহ মায়ে মাৰ সহায় কৰো মাৰ ঘৰৰ কামত সহায় কৰি দিও অলপ চাৰিওফালে পৰিৱেশ টো অলপমান চা পৰিষ্কাৰ কৰো।
তলত যাম আহ তুমি ঠিকে কৈছা
একো নাই খালী ঘূৰি আহা বাৰু আৰু তুমি কি কৰা মানে অ ছুটিৰ দিনত তুমি ম ম'বাইল বেছিকে ছোৱা নেকি
হয় মই মোবাইলো চাও ছুটিৰ দিনত পিছে তুমি মোবাইল চোৱা নে নাই।
অ ম‌ই চাও মানে বেছি সময় নকটাও বাৰু মনে মনে সময়তটো ভালকে অজীক কৰি ৰাখিব বিচাৰো
উ হয় ঠিকে কৈছা পিছে ছুটিৰ দিনত অলপ সময় পালে পঢ়িবও লাগে। আৰু অ যিহেতু গোটেই বছৰটো সেনেকুৱা অ সময় পোৱা নাযায় অকল ঘৰৰে বিদ্যালয়ৰ পঢ়িব বিদ্যালয় পঢ়া বহুত থাকে ত' বাহিৰা আহি আহ কিতাপ বাহিৰাৰ যিখিনি আহ আছে সেইখিনিও ঘৰত অলপমান ছুটি দিনত পঢ়িব চেষ্টা কৰিব লাগে বাহিৰা কিতাপ আহ যেনে যেনেকুৱা জীৱনী হওক আহ সাধু কথা কথা হওক
এ নিজেই
হেল্লো
কৰিছে
হেল্ল',
দিয়া
হেল্লো আৰু মই বহুতো চেষ্টা কৰো অ যাতে ঘৰত অ অলপ সময় দিব পাৰো। আহ মাৰ লগত আহ কাম কৰো বাচন ধুই দিওঁ, কাপোৰ ধুই দিওঁ।
অ এইটো তুমি বহুত বেছি ভাল কথা কৈছা আমাৰ পৰিয়ালৰ লগত যিহেতু সময় নাপাওঁ দৈনন্দিন জীৱনত আমি কাম গোটেই দিনত আমি পৰিয়ালৰ লগত সময় বিটাব লাগে।
হয় ঠিকে কৈছা পিছে কেতিয়াবা সময় পালে আমাৰ ঘৰত আহিবা। অ মই ছুটিৰ দিনত আহ চেষ্টা কৰো অ যেন যেনেকুৱা বাহিৰত যেনেকোৱা বাহিৰা খাদ্য থাকে সেনেকোৱা ঘৰত যাতে বনওঁ ম'ম' বনাও অ ফুচকা বনাও
উ
ৰল ৰল চল বনাও কেতিয়াবা ঘৰত
অ সেইটো ধ ৰব বহুত ভাল লাগে আৰু তুমি জাংক ফুড ভাল পোৱা নেকি
হয় মই ভাল পাওঁ। আহ কেতিয়াবা ছুটিৰ দিনত মই বাহিৰত ওলাই কিনে জাংক ফুডো খাই আহো
অ।
তুমি পিছে ছুটিৰ দিনত মাৰ সহায় কৰা নে নাই।
অ মই কৰো মই মাৰ লগত ক কাম কৰি দিওঁ মানে ঘৰত আৰু মানে বেছি সময় নাপাও যিহেতু ছুটি দিনত বহুত কাম থাকে কৰিবলৈ আৰু়িবোৰ থাকে সেইকাৰণে আৰুদুম ছুটি দিনত ভ্ৰমণলৈ যোৱা নে নাই
হয় মই ছুটিৰ দিনত ভ্ৰমণত যাও যে মই আহ ভ্ৰমণত গ'লে পাহাৰীয়া জাগাবিলাকত যাই মই বেছি ভাল পাওঁ।
অ', এইটো এইটো তুমি ঠিকে কৈছা বাৰু, অ, কোৱা। মই শুনিছো তুমি পাহাৰত ভাল যোৱা মোৰো পাহাৰ ভাল লাগে। মইয়ো ছুটিৰ দিনত, আহ পাহাৰ-পাহাৰ জাতীয় বা আৰু নদী আৰু পু নদী আৰু এই সাগৰ সেনেকুৱা জাগ বিলাকত ফুৰিব যাওঁ। আৰু লগৰ বিলাকৰ লগত পাৰ্ক বিলাকত যাওঁ উদ্যান বিলাকত যাওঁ। এনেকোৱাই মই ফুৰি থাকোঁ।
হয়, মইয়ো।
অ', আৰু ছুটি দিনাত তুমি বনো বন্ধু বান্ধৱীৰ লগত, আহ খেল ধেমালি কৰা নাই।
হয় কেতিয়াবা মই আহ বন্ধু বান্ধৱীসকলৰ লগত অ', বাহিৰলৈ মই ওলাই কিনে আহ ফুটবলো খেলিব যাওঁ।
অ', তুমি, আহ ফুটবল খেলা? টো সঁচাকে, মোৰো ভাল লাগে, কিন্তু মোৰ যিহেতু ইমান বন্ধু বান্ধী নাই, সেইকাৰণ মই খেলিব নাপাও। শিক্ষ আহ আৰু ছুটি শেষ হলে মনটো দুখ লাগেনে?
হয় বহুত দুখ লাগে যিহেতু ছুটিৰ দিন বিলাকত, বহুতো আৰাম আৰামদায়ক
অ', মোৰো দুখ লাগি থাকে, চুটি আহ যে তেতিয়া শেষ হৈ যায়।
হয়, পিছে কেতিয়াবা ছুটিৰ দিনত, আমাৰ ঘৰলৈ ফুৰিব আহিবা।
নিশ্চয় নিশ্চয় মই তোমাৰ ঘৰত গৈ মোৰ বহুত বেছি ভাল লাগিব। অ তুমিও আহিবা মোৰ ঘৰত, তুমি, আহিলে মই তোমাৰ পচন্দৰ খাদ্য বনাম।
হয়, নিশ্চয় বনাবা, বহুত ভাল লাগিব। তোমাৰ লগত, ছুটিৰ দিনত লগ
আৰু ছুটিৰ দিনা আমাৰ আহ সময় যিহেতু বেছিকে পাওঁ, আমি সময়টো ভালকে নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। নহয় নি তুমি কি ভাবা?
হয়, ঠিকেই কৈছা পিছে আমাৰ ছুটিৰ দিন বিলাকত বহুতো নিয়ন্ত্ৰণ কৰি থাকিব লাগে।
অহ। ঠিক আছে বাৰু
এতিয়া তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। আহ বহুতো জানিব পাৰিলো।
হেল্ল'